অ শুনিছ।
শুনি আছোঁ এ আ ভাত বনাব লৈছো
কি বনাবিনো আজি
তাকে মাছ আছা কালি মাছ ভেদেলি লতা ন সিংহ এনেকে আনি লৈছোঁ।
অ অ ভাল দে সেইবিলাক খোৱাতো ভাল খাই থা কিব লাগে মাছৰ জোল যে আমাৰ অসমীয়া মাছৰ জোল মানে সেইবিলাকে আভবেলি লতা নৰসিংহ আকৌ হেৰি
মানিমুনি
মানিমুনি অ অ সেইবিলাক মানে উম
মই বনাই আছো বনাম আ এতিয়া মাছ ভাজি থৈ আহিছো ময়ো।
অ
বনাম মানে অ।
ত কি বনাবি?
মই ভাবিছো অমিত তা বনাও নেকি অমিতা তৰকাৰী
অ অমিতা সাৰ বা মচলা দি দিবি
চলা নম্বৰ সাৰ দিলে ম
খাৰ দিলে মচলা দিব নালাগে সাৰ দিলে অলপ জালুক দিব লাগিব
অ অ অ
অমিতাটো তাতে সিজাই ল'বি অকমান অকমান খাৰ দি সিজা ল'বি লৈ পেলাই তাৰপিছত নহৰু দি তেলমাৰি দিবি দি পেলেই তেতিয়া হেৰি কৰিবি আৰু জালুকৰ গুৰি দি দিবি আকৌ বঙালী ধনিয়া ় সেয়া দিবি তেনেকে দিলে মানে আন্দা অখন খাই ভাল লাগে
ভাল লাগে অ তাকে সেনেকেই বনাম বুলি ভাবিছো কালি আকৌ হালধি তৰকাৰি বনালো তেনেকে হালধি খিনি পিচি ললো লৈ পেলাই চব তাতে দিছো নহৰু আদা কেঁচা জলকীয়া দি হালধি খিনি মিক্সিত পিচি লৈ চো লৈ পেলাই অ তৰকাৰী তেল মাৰি দিছো চোৱা নহৰু দিপ পেলাই তাৰপৰা মাছ দি দিছোঁ যে তাপা মাছ দি পেলাই পানী অলপ সহকে উ দি পেলাই পিঠাগুৰি কেইটামান দিছো তেনেকে মানে খালো হালধি
অ ভাল লাগে খাই প লাগে
উ এ গা চা কি দিব লাগে খাই থাকিব লাগে অ অ সেইকাৰণে তই আজি ভেবেলি লতা খাইছ যদি ভালেই দে সপ্তাহত এদিন খাব লাগে ভেবেলী লতা নৰসিংহ এদিন হালধি এদিন অমিত তাইক এটা বস্তু মানে শৰীৰৰ কাৰণে খুব ভাল নিহুনি অ বেমাৰ আজাৰ হ'লেও কাট যায়ে কিছু কিছু
অ বহুত কাট যায় অ আকৌ তেজ চেজ কমিলেও ধৰি ল ভেবিলি লতা পালেং
ভাল হয় আকৌ হালধিটো এন্টিবায়টিক হয় কিবা মানে অ শৰীৰত ঘাঁহ পোহা কিবা কিনিও থাকিলে ভাল কৰি দিয়ে বিষ থাকিলে ভাল লাগে গাত মানে বিষটো নাইকিয়া হয় সেইকাৰণে মই আজি গাটো অকণ ভাল লাগি আছে কালি যে খালো হালধি তৰকাৰী অ, বিসিক বিলাক নাই ভাল লাগি আছে খাবিচোন তইও কেঁচা হালধি লাগিলে কবি আছে আছে কেইডোখমান মোৰ টাত
অ আনিব লাগিব দে মোৰ তাত নাই কেঁচা হালধি আগতে আমাৰ হয় ন অ আমি নেজানো যে সেয়া কেঁচা হালধি আঞ্জা খাই বুলি
আহ আহ
এদিনা আৰু মাহীদৈ‌ এজনীয়ে বনাই দিলে বনাই দিয়া পিছতহে খাই পেলাই গম পাইছো আৰু ভাল লাগে দেখোন খায় সে তেতিয়া পাহে হালধি যি আঞ্জা বনাই অ এনে ভাবো আ তিতা লাগিব চাগে ন
তিতা লাগা নাই অ কিছুমান হালধি তিতা লাগে মই আমি যে কেঁচা চাটনি বনাইও খাইছো কালি
অ উ কিছুমানে বৰা কণীও খায়
অ বৰা বনাইও খাই নেকি হালধি
উম
অ
পেলা অকনমান কেহেটা লাগে গে খাই পাইছো
অ কেহেটা লাগিলেও শৰীৰৰ কাৰণে ভাল যেতিয়া হয় বস্তু বস্তোটো খাই থাকিব লাগে মই সেইকাৰণে এইকেইদিন তাকে বিচাৰি বিচাৰি আনি আছো হালধি অমিতা এইবিলাক হত
উম ত উ ত মে আগে প্ৰথাৰখনত যেহে মানিমুনিও হয় ডাঙৰ মানিমুনি অ সেয়া উঘ কি আনিবি
আহ
আনি পেলাই সেয়াও জোল বন বনাই খাবিচোন সেয়াও ভাল
অঁ মানিমুনি জোলটোতো ভালেই লাগে খাই
উম তেনেকে খাবি
অ খাব লাগিব ৰ মানিমুনিও মাছৰ লগত খাওঁ
অ মাছ মা এনে আলু ত অকমান আলু এটা দিও জোল বনাব পাৰ নহলে ভালকে কুটি মিহিক কুটি ভাজিও খাব পাৰা
অ অ আৰু এটা বস্তু খাই পাই আছ তই হ ধনিয়া ধনীয়া খালি কেঁচা ধনীয়ে তৰকাৰী খাই পাইছ ধুনীয়া লাগে অ টো যে ইউৰপি মানুহ বিলাকে বনাই সিহঁতে কিবা এটা কৰে নাম মানে সেইটো ধনিয়া খিনি পিচি লয় কেঁচা ধনিয়া নহৰু আদাদি চাটনি যেনেকে বনা চাটনি বনালে আমি যি যি বস্তু দিওঁ যে সেইখিনি দি ধনিয়াখিনি পিচি লৈ লৈ পেলাই তাৰপা মটৰ লাগিব কেঁচা মটৰ হ'ব লাগে তাৰপা সেই মটৰৰ লগত ধুনীয়াকে তেল মাৰি দিয়া তৰকাৰী মটৰ খিনি অকণ ভাজি ভাজি লয় আৰু কেঁচা মটৰ টো তাৰ পৰা সেইখিনিতে মানে ধনিয়া পিচাখিনি দি দি পানী দি দিয়ে আৰু ইমান ধুনীয়া লাগে খাই স টো নিমু নিমনিয়া বুলি কয় এখেন্দ ভাষাতটো
অ অ মই খাই পোৱা নাই
নিমনিয়ৰ বনাই পেলাই দিয়ে যে সেহতি তেনেকে খাইে পালো ইমান ভাল লাগিলে তাৰপা মইো সেয়া বনাই পেলাই খাইছো এদিন দুদিন নিমনিয়া মইো এইটো আমাৰ অসমীয়া বেমাৰৰ নাম হেন নিউমনিয়া হেন
অ ত এইটো বেয়া অ চাই মানে বেলেগ বেলেগ ন আমি এয়া উ অ সেইকাৰণে। আমাৰ মই খাই পোৱা নাই যেনিবা এবাৰ ধনিয়া আনিলে।
অ ধনীয়া দিনত মানে বহুত ধনীয়া ওলাই। যে মানুহ বিলাকে মানে সিহঁতি। কি কয় কম দামতে এসোপা এশোপা দহ টকা বিশ টকাতে বহুত ঠিকছে ধনিয়া দিয়ে তাৰ পৰা সে সেইটো বনাই সেইটো বস্তু। বনাই খায় ইমান। টেষ্টি লাগে ন অসমীয়া শাক। মাছৰ টৰকাৰিতকৌ ভাল লাগে মানে।
উ আমাৰ মানে পেলনিহে যায় পিছত শুকাই যায় গৈ। নিয়া খিনিয়ে ন নাযাই তেনেকে খাব। ভাল লাগিলে।
তেনেকে অ মিক্সিত পিচি দিব লাগে নহৰু আদা দি তাৰ পৰা তেল মাৰি দিব লাগে ম। দিব লাগে তাত মটৰ পনীৰ মানে ধুনীয়া লাগে আৰু উম কেঁচা মটৰটো দিব লাগিব ইটোও তিয়াই থৈ পেলাই দিব । কিজানি ফিৰিজ মটৰ। পাই নহয় কে। তই সেইটো আনিও দিব পাৰো ফ্ৰিজত থৈ দিয়া অ মই সেইটো মত। সেইটো মটৰকে আনি আনি বনাও মানে আৰু।
অ এই এতিয়া ধনিয়াত অলপমান টান হৈছে । পোৱাতটো হয় অলপ দিনৰ আগত ঢেপ। পায় আমাৰ। বাইটতে অলপ নহ।
এতিয়া নাই ন ধনীয়াা নাই।
এতিয়া নাই। এতিয়া এই বঙালী ধুনীয়াজাত আছে।
সহকে আছে ন সেইটো বঙালীটো সহকে আছে ন বঙালী ধনিয়াত।
অ আছে সহকে অ।
লাগিব আৰু।
উম সেইটো এয়া সাৰৰ আঞ্জাত দি মাতি। কিবা আঞ্জাত দিও খাব লাগিব। ভাল আকৌ এয়া। অমিতা আঞ্জা বনালে পাত দিও। খাবলৈ ভাল আৰু চাটনিটো ।
অ মই ৰুই লৈছোঁ গজি । গুটি পৰিলে গজিব চাগ ডাঙৰ হৈ গ'ল মানে এজোপা
অ এবাৰ গুচি বলে ধেই গজিব এজোপা হলে ধেৰ হৈ যায় গৈ গোটেই সোপা শুকাই আছে যদি ন
অ শুকাইছে শুকাইছে
অ শুকালে ঢেৰ হব সেইডোখৰ তহত উ তহত হেডখৰ বালিয়া মাটি নহয় বালিয়া। বালিয়া মাটি ভাল হ'ব সেইটো শাক ধনিয়াতো অ বাঢ়িবলৈ সুবিধা পাব ন প খা বলৈ
অ
আমাৰ ইমান নপসাই তেও হয় আৰু খুলি
অ জানো মই আকৌ ভাবোঁ বালি মাতি নহ'ব হে নেকি বোলো বস্তু
হ'ব হ'ব হে ধনিয়াটো হব অ পদিনাও হব মই পদিনা নাই এজোপা আনি পেলাই। এয়া ৰুইছো সেই দিনা খাবলৈ নাই কমাই ৰুই থৈ দিছো তে দুটাত তিনিটামান পাত উলাইছ তে
অ সেইখিনিয়ে হৈ যাব বাঢ়ি যাব মই তেনেকে। কেই ৰুই দিয়া খাবলৈ আনা ৰুই দিয়া
এইবাৰ হেৰিত গলে ফ ক নিমগ দে ফুৰিবলৈগে গলে সেই তাই সিহঁতৰ ঘৰতে আ হে
অ সিহঁতৰ ঘৰ পৰা লৈ আহিম দে আমি
অ খকে। আনি পেলাই ৰুই দিলে এদ ইমান হৈ আছিলে নহয় বছৰি বছৰি মৰি তাই দেখোন পানী সোৱাই দিল । ন।
অ পানী হলে মৰি যায় বস্তু। তো পানী নহ ওখ ঠাইত ভালকে ধুনীয়াকে। হৈ থাকে, মানে নমৰে আৰু।
উম পানী হয় উম বৰখণৰ পানীয়ে হয় যেনিবা তেওঁ সেয়া চাদা মৰি যায়গৈ এ হেৰি এটাত টাব এটাত দি থব লাগিব, উম বস্তাত দিব লাগিব নহলে বা এই মাছৰ কা। ৰ্টুন আনি পেলাই মাছৰ কাৰ্টুন আনি, অ তেতিয়া ওপৰত। থিকিবাৰ হোৱা পানী নহব সেই তেনেকে দিব, লাগিব এইবাৰ ভাবিছো। মাছৰ কাৰ্টুন এটা আনি পেলাই। মাটি অলপ ভৰাই তুমি। বোলো হেৰি অলপমান, পদিনা অলপমান দি। দিব লাগিব, আকৌ এটা। তাত ধনিয়া অলপমান।
মই আনি থৈছো নহয়, মাছৰ কাৰ্টুন হে ধনিয়া। পদিনা ৰুম বুলি।
উম মই মানুহ বিচাৰি পোৱা নাই আনিব। আনে।
অ এ ওচৰতে পায় সেইখিনি, এতিয়া মাছৰ বেপাৰীক কৈ থলে হ'ল সেতে দি দিব।
অ, তাৰ পা আকৌ আনিবগ লাগিব।
আনিব লাগিব, আমাৰ টমটম নাযায় এখ। এশ টকা দি টমটম ভাড়া কৰি আনিছে। আমাৰ এশ টকা নে বিশ টকা লৈছে, বিশ টকাটো আহিব বিশ টকা এটাত টমটম খনত বিশ টকা এটা দিলেই হ'লা অহ।
ভাল বিয়াতো নাই, পথাৰ মাটিতো ভৱা। বিনন্দ চোতালত পেলোৱাটো নভোৱা।
অ পথাৰৰ পৰাই মাতি আনি। নি ভৰাইছোঁ।
উম্ ভৰাই পেলাই চতত দিবি।
বিচাৰি আছোঁ ক'ত পাওঁ গোবৰ।
ওম ওম গোবৰ সাৰ হে দিবি নহলে শাক তৰকাৰী। অ হেৰি কৰি পেলাই সেয়া বাকলি খিনি। উম্ এটা গাত কৰি পেলাম। পুটি পুটি থৈ চাবিচোন সেয়াওঁ দিবি হে ভালহে শাক হয় সাৰ হয়।
হয় নেকি বা গাঁতত। গাতকৈ পুতি যাম বাকলিখিনি।
অঁ অঁ।
অ গাত এটা মানে পুতি নথওঁ গাতটোতে থৈ থৈ যাম। তাৰ পৰা হে পানী আনিবি।
হেয়াৰ পৰা দি দিবি আৰু উম্ দে হ'ব দে ন মই ভাত বনাম গৈ উম্ উম্ হ'ব দে।